হেল্ল', হেল্ল'।
হেল্ল'।
অহ' শুনিছা?
অহ' শুনিছো।
অ', অকণমান মানে নেটৱৰ্কৰ প্ৰব্লেম দি আছে নেকি, তোমাৰ মানে পতকতে আৱাজটো নাহেই সেইটো কাৰণে, ভাত খালা? এতিয়া আহিছে, আহিছে
অ', খালোঁ, আপুনি খালে?
খালোঁ খালোঁ, খাই তোমাৰ এয়া শুবলৈ মানে আহিছোঁ আৰু। তোমালোকে শুলা নেকি?
আমি মানে এতিয়া শুৱাই নাই, ভাত চাত খালোঁ। খাই মেলি আপোনাৰ অলপমান বাহিৰত ইয়াতে বহো যে, গোটেই পৰিয়ালসহ।
গৰমৰ কাৰণে চাগৈ।
অহ' লাইন নাছিলে, তাৰপিছত বাহিৰতে পঢ়িলো। পঢ়ি পেলাই এতিয়া আৰু শুবলৈ আহিছে দেউতাহঁত।
অহ'। খবৰ খাতি তোমালোকৰ ভালেই।
ভালেই, ভালেই। আপোনাৰ?
আমাৰো আছোঁ দিয়া ভালেই বাৰু বৰ্তমান, বহুত দিনৰ মূৰত তোমাৰ মানে মনত পৰিলে মই বোলো ফোন এটা কৰোঁ কি বা কৰিছে।
অ', তাকে মই ভাবিছোঁ, আন্টি বা কি কৰি আছে?
অ', বহুদিনেই হ'ল ফোন কৰা নাই তোমালৈ, আৰু লগতে দেখাও নাই আমাৰ ফালে অহাও হোৱা নাই আৰু ক'ৰবাত ধৰা তোমাৰ
উম
কৰ'বাত ধৰা তোমাক দেখাও পোৱা নাই ন', ৰাস্তাৰ ফালেও ক'তো একো দেখাও নাই যে, সেইটোকাৰণে মই বোলো ফোন এটা কৰোঁ ক'ত বৰ্তমান এতিয়া তুমি কি কৰি আছা?
এতিয়াতো মই বৰ্তমান পঢ়ি আছোঁ আপোনাৰ, এই একজাম হোৱাৰ পিছতে মানে আপোনাৰ ম চিফ্ট হ'ব লগা হ'ল ন'-া
অ'।
এতিয়া মানে বৰ্তমান বেলেগ জেগাত আছোঁ বাৰু। এতিয়া ডিগ্ৰী পঢ়ি আছোঁ, মই ডিগ্ৰী
সেইটোৱে, সেইটোৱে, সেইটোৱে। মইতো বাৰু আজি ভাত তোমাৰ দালি বনালোঁ, তাৰপাছত তোমাৰ ভাজি বনালোঁ আৰু ভাত বনালোঁ পাপৰ পুৰিলোঁ সেয়াই নিৰামিষ ভাত, আজি তোমাৰ বৃহস্পতিবাৰ।
অ', অ', কাইলৈ টো সাঁথ ভাঙিব ন'।
কাইলৈ সাঁথ ভাঙিব কাইলৈ সাঁথ ভাঙিলে তোমাৰ সাঁথৰ সুধি হোৱা হোৱাই বাৰু তোমাৰ সেইটোকাৰণে
ঠিকেই আছে, অম্বুবাচী মেলালৈ গৈছিলে?
অম্বুবাচি মেলালৈ যোৱা হোৱা নাই, বা বাবাজি যিমান আহিছে দেখিয়েই ভয় লাগিছে তোমাৰ, সেইকাৰণে যোৱা হোৱা নাই বাৰু।
হয় হয় আমিও নাই যোৱা, তাকে মানে সুধিছিলে মায়ে আপোনাক আপুনি যাব নেকি সুধিব কৈছিলে তাৰ পিছত মই নম্বৰটোয়ে নাপালো।
উ
তাৰপিছত দাদাজক ফোনতে দিছে আৰু নম্বৰটো
অ', সেইটয়েই বাকী তোমাৰ পঢ়া শুনাৰ লগতে বাকী তোমাৰ একো মানে তেনেকুৱা একো এতিয়া বৰ্তমান কৰিব সময় পোৱা নাই চাগৈ
নাই নাই আপোনাৰ এতিয়া মই আই টি আইটো কৰিম বুলি ভাবিছিলো তাৰ পিছত মানে আই টি আই আৰু দ একেলগে কৰিলে মানে দুইটা ফকাচ কৰিবলৈ দিগদাৰ হয় ন', সেইকাৰণে দেউতাই ক'লে তই এটা কাম ডিগ্ৰীটো কৰি ল', তেতিয়া ডিগ্ৰী ফ'ৰ ইয়েৰ হ'ব তেন তই আই টি আই টো কৰি ল'ব পাৰিবি। নহ'লে দুইটা কৰিলে ইফালেও নহব সিফালেও নহ'ব।
সেইটোৱে সেইটোৱে কাৰণ তোমাৰ ইফালে তোমাৰ সেই কলেজ যোৱা ইফালে অহা কৰা আকৌ তোমাৰ আই টি আই তোমাৰ সেইখিনি মানে অসুবিধা হয় মিলাবলৈ মানে চবখিনি লগাই ল'লে এনে বাকী তচল খোৱাৰ পাছত চাগৈ তুমি আই টি আই কৰিবা
হয় এতিয়া আকৌ আইটি আ কৰিতো তাত আই এম এম এম বি কৰিম বুলি ভাবিছিলো মটৰ মেকানিক তাৰপিছত তোৰ লগতে চাগে পপাতটো কৰিম আৰু
সেইটোৱেই।
আজিকালি কাম কৰিবলৈ আপোনাৰ কম্পিউটাৰটো লাগেই।
কম্পিউতাৰটো লাগেই বাৰু সেইটো হয় বাৰু আমিতো বাৰু সেয়া হেৰি নহ'লে আমাৰতো এতিয়া মই বাৰু বৰ্তমান এতিয়া তোমাৰ অন্য নহয় তোমাৰ ধৰা চিলাইটো কৰিছো বাৰু লগতে চিলাই তোমাৰ আমাৰ চিলাই মেচিন আছে চিলাই চিলাই কৰোঁ বাৰু তোমাৰ ঘৰতে ধৰা মেচিন আছে তোমাৰ আজিকালি ব্লাউজো তোমাৰ দিয়াচোন ব্লাউজবিলাকৰো বহুত দাম হৈ গৈছে চিলালে তোমাৰ চাৰে তিনিশ তিনিশ আঢ়ৈশ চিমুল হ'লে তোমাৰ ওখ হয় বা তোমাৰ অকণমান যদি ডিজাইন দিয়া হয় ডিজাইন দিলে চাৰে তিনিশ তেনেকুৱা ধৰণৰ হয় সেইটো কাৰণে তোমাৰ মানে চিলাই মইতো চিলাইটোৰ মাজতে শিকিলোঁ চিলাইটো শিকি পেলাই এতিয়া বৰ্তমান চিলাই মেচিনটো আছে ঘৰতে আনি ললো আনি তোমাৰ এতিয়া মানে চিলাইকে কৰি আছোঁ আৰু
ঠিকে আছে হাতৰ কামটো থাকিলে এটা এক্সট্ৰা ইনকামো আহি যায়
আহি যায় সেইটোৱে তোমাৰ ধৰা এনেই থাকিনো ঘৰত দিনটো কি কৰিবা
সেইটোৱেটো
সেটোয়ে তোমাৰ ধৰা এনেই থাকিবলৈতো মন নাযায় দিনতো তোমাৰ মাৰি থাকি কি কৰিবা কাৰণ ভাত পানী বনালা বা কিবা কৰিলা তাৰপাছতো দিনটো এনেই থকা হয় সেই সময় খিনি তোমাৰ এনেই নাযায় নোপোৱা লাগে তাৰ সেইব মানে সেই সেইটো কাৰণে মই ভাবিলোঁ চিলাইটোকে শিকি লওঁ চিলাই সেইটোকে তোমাৰ ওচৰতে মানে অ চেণ্টাৰটো আহিছিলে ত তাতেই তোমাৰ ধৰা শিকি ললোঁ শিকিলো এতিয়া বৰ্তমান সেয়া আহে কিন্তু তাৰ পৰাও তোমাৰ আজিকালি চিলাইৰ পৰাও কিন্তু বহুত পইচা আহে
হয় হয় এতিয়া যদি আপুনি ভাল এজন মানে আপোনাৰ চ কৰিব জ হয়্ৰেইাৰ হৈ য তেনেহলে তাতোনক বেছে আছে মানে
আছে আছে আছে আছে তোমাৰ ধৰা হ কি আজিকালি তোমাৰ চিলাই চাদৰৰ পটি মেখেলা লগতে তোমাৰ দহিটোও বহুতে কৈ দিয়ে দহিটোও বটি দিব মানে গোটেইখিনি মানে ৰেডি কৰি দিবলৈ দিয়ে সেইখিনিতো তোমাৰ গোটেইখিনি ৰেডি কৰিবলৈ দহি ৰেডি কৰিবলৈ গ'লে তোমাৰ িয়ে যায়গৈ তোমাৰটো ধৰা গোটেই এক মানে এক গোটেই কাপোৰযোৰ যদি তোমাৰ দহি কৰা লগতে তোমাৰ ব্লাউজ চিলোৱা মেখেলাখন চিলোৱা গোটেইখিনি তোমাক চিলালে হাজাৰ টকা এটা ধুনীয়াকৈ আহি যায় সেইটো ধৰা এনেই থাকিনো ম ম ব ব স ব তোমাৰ আনিলো আনি পেলাই তোমাৰ আৰু সেই চিলাই মেচিনকে তেনেকৈ চিলাই আছোঁ, তুমি চাগৈ কম্পিউটাৰটোও শিকিবা চাগৈ তুমি।
অ', কম্পিউটাৰটো শিকিব লাগে, আকৌ এনে চাইদ ইনকামৰ কাৰণে আপোনাৰ বিউটিচিয়ানটো শিকি থৈছো।
অ', বিউটিচিয়ান আকৌ আপোনাৰ অ', মেকআপ আৰ্টিষ্ট হয়।
অ
সে কৈ থৈ দিছো কাৰণ আকৌ এতিয়া দেউতাক চব চবাৰে সুধিবলৈ ভালো নালাগে ন কেতিয়াবা নাথাকিও হাতত
সেইটোৱে সেইটোয়ে এতিয়া ধৰা তোমাৰ নিজ যে মে মেকআপটো শিকি থ'লেও তোমাৰ আজিকালি বিয়া হও তোলনি বিয়া হওঁক মানে গোটেই ঘৰৰ মানুহ গোটেইখিনিয়েতো মেকআপ কৰি দিয়ে। তোমাৰতো সেইটোতো বহুত পইচা আহি যায় তোমাৰ।
উম।
আৰু মানে কি হয় নিজৰ মানে হাতৰ বিদ্যাটো লাগে এইটো তোমাৰ যিয়েই নহওঁক মানে তুমি যদি সেই চিলাই হওঁক, মেকআপ হওঁক বা আৰু বহুত ধৰণৰ ৰ কম্পিউটাৰটো হ'লেও, কম্পিউটাৰটো আজিকালি বহুত, আজিকালি তুমি কিবা এটা কিবা চাকৰি ধৰা নাপালাই তুমি কম্পিউাৰটো জানিলে তুমি ভাল কোম্পেনী এটাতেই তুমি মেনেজাৰ পোষ্টত কম্পিউটাৰটো সেই শিকি থ'লে সেইখিনিও পোৱা যায়। তেনেকুৱা ধৰণৰ পোৱা যায়, কাৰণ তুমি আজি কালি কম্পিউটাৰ নাজানিলে তোমাৰ ধৰা তেনেকৈ কোম্পানী এটাটো নলয়।
উম।
সেইটোকাৰণে তুমি ভালেই কৰিছা কম্পিউটাৰটো শিকি লৈছা, লগতে মেকআপটো শিকি লৈছা। তু আৰু তাৰপিছত আই টি আই কৰিবা।
আই টি আই কৰিম এম এম বি টো মটৰ মেকানিক, সেইটো কৰি থ'লে মানে তাৰ চাৰ্টিফিকেটখনৰ মানে এ কাম আছে যদি মই কাম কৰিবলৈ বা এটা জব কৰিব যাওঁ তেনেহ'লে যদি মই বিজনে নিজৰ বিজনেছ এটা কৰিব বিচাৰো তেনেহ'লে মোৰ এইখিন চাৰ্টিফিকেটে বহুত কাম দিব মানে।
সেইটোৱে সেইটোৱে অ', সেইখিনি মানে তোমাৰ ধৰা
অ', বিজনেচ কৰিবলৈ তাৰে জব কৰিলেটো এটা মিনিমাম এমাউণ্ট আমাক দিয়ে মান্থলি। আৰু বিজনেছ কৰিলে আমাৰ মন গ'লেও অ' কৰিব পাৰো নকৈ নকলেও কৰিব পাৰো।
সেইটোয়ে সেইটোয়ে ধৰা তোমাৰ নিজৰ নেচটো তোমাৰ থাকিলে মানে টেনশচন নাই, আৰু মানে কি হয় আজিকালি তোমাৰ মানে ল'ৰা হওঁক, ছোৱালী হওঁক নিজে নিজৰ মানে হাতৰ হে লাগে এইটো তুমি ধৰা কাৰোবাৰ ওপৰত নিৰ্ভৰ তুমি তোমাৰ নিজৰ কিবা এটা কৰিলে তুমি নিজৰ খৰচাটো তুমি নিজে উলিয়াব পাৰিবা। তুমি আনক খুজিব নালাগে, তুমি ধৰা আনক খুজিব নালাগে। তোমাৰ আজিকালি ছোৱালী এজনীৰ ছোৱা চলিবলৈ কিমানখিনি বস্তু লাগে কিমানখিনি মানে সামগ্ৰি লাগে সেইখিনি যদি তুমি নিজে কিবা এটা কৰি পেলাই মেকআপ কাৰবাৰ কৰি পেলাই সেই তাত তুমি কৰিব যোৱা এনেই তোমাৰ কম মেকআপ এটা কৰি তমাৰ পাচঁ হেজাৰ মান আহি যাব। পাঁচ হেজাৰ টকাটো তোমাক কমখিনি কামত দিব নেকি।
সেইটোৱে। উম।
ধই আহি যাব আজিকালি মানে অসুবিধা হৈছে আৰু মানে তোমাৰ আজিকালি চিলাই হওক মেকাপ হওক এইবিলাক মানে বহুতখিনি মানে সুবিধা হৈছে আৰু বাকী তোমাৰ এনেই কৰবাত ডাইত এটা দিছ আ চাগৈ নাই এতিয়া এতিয়া
মানে বুজা নাই
এতিয়া এতিয়া চাগৈ ক'তো মানে বায়'দাটা তেনেকৈ একো দিয়া নাই চাগৈ ক'তো মানে জব কৰিব এতিয়া মানে
অ অ অনলাইন মোৰ নাই নাই মই উঠঁৰ হৈছেহে এইবাৰ ভোট দিছোহে।
আহ এইবাৰ ভোট দিছাহে ন'।
অ', এবাৰ ভোট দিছোহে। ঘৰ সোমাইছে আৰু মানে ভোটত নাম আহিছে এইবাৰ।
সেইটোৱে সেইটোৱে সেইটো কাৰণে মানে দিগদাৰি হ'ব ক একো নাই বাৰু আছে সময় বাৰু বহুত আছে বা সেইটো নহ'লেও তুমি যিখিনি মানে শিকি থৈছা যিখিনি মানে পচা ধৰক কম্পিউটাৰে হওক এতিয়াই হওক বা তুমি আৰু মানে যিখিনি মেকআপটোৱে হওক শিকি থৈছা সেইখিনিত তোমাৰ মানে পিছলৈ বহুত আজিকালি এইটো তোমাৰ মেকআপ বহুত পইচা বা চিলাইতো বা বহুত আ মোৰ এতিয়া তোমাৰ ডেইলি দু
চাদৰ মেখেলা অ হেল্ল'
হেল্ল' কোৱা মই শুনি আছোঁ বাৰু হেল্ল' শুনিছানে মানে আজি
নেটৱৰ্কটো অলপমাপ বেয়া আহিছে
বেয়া আহিছে সেইটো কাৰণে মোৰতো বাৰু দিনটোত দুই তিনিযোৰতো চাদৰ মেখেলাটো মোৰ বেছিয়ে থাকে কিন্তু মানে মই তোমাৰ ধৰা দুযোৰ দুটা যদি দুটা বা তিনিটা যদি ব্লাষ্ট লওঁ মানে এদিনত চিলাই দিব পাৰো মানে কি কৰো তোমাৰ ধৰা কাম খিনি সোনকালে কৰি তোমাৰ মানে মই যেনে তেনে কৰি হ'লেও তিনিটা ব্লাউজ মানে উলিয়াবৰ কাৰণে চাওঁৱেই কাৰণ তেতিয়াহে মানে কিবা এ ধৰা থাকে দিম মানে কেতিয়াবা আকৌ এলাহো লাগে দিয়াচোন সদায়ন কিমান চিলাবা মেচিনটো কিমান মাৰিবা সদায় এলাহ লাগে কেতিয়াবা বাৰু নকৰোঁ কিন্তু প্ৰায় মানে মই দুটা তিনিটাকৈ ব্লাউজ মানে মই চিলাওঁৱেই
ঠিকে কৰে আপোনাৰ মেচিনটো আপোনাৰ ইলেক মানে আপোনাৰ এইটো যত মানে প্লাক লগোৱাটো নে নে ভৰিৰে মাৰাটো
নাই নাই মোক ভৰিৰে মৰাটো বাৰু ভৰিৰে মাৰা হয় নমেলটো ঠিকে আছে বাৰু বহুত দিন হ'ল ম বলো মনত পৰিলে আহিবা আমাৰ ফালে ন
অ অ যাম দিয়ক আপুনিও আহিব উম উম ঠিক অ অ ঠিক আছে দে